হেল্ল' অ'
মাত আহিছে?
অ', আহিছে।
আচ্ছা, আচ্ছা, কি কৰি আছা?
মই, এইয়া আছিলোঁ এনেই ভাত খাই উঠিছোঁ এতিয়া।
আচ্ছা, আচ্ছা।
উম, খবৰ খাতি ভালেই আৰু তোমাৰ কোৱা।
মোৰো ঠিকে আছে দিয়া।
অ'
উম, বাকী, অ', মই ভাত খালো বাৰু তুমি?
অ', খালোঁ, খালোঁ।
আচ্ছা, আচ্ছা, এতিয়াতো গৰম পৰিছে, তোমাৰ বহুত একেদিন। সেইটোৱে, বাকী কলেজ গৈ আছা?
কলেজ, গৈ আছোঁ বাৰু।
আচ্ছা, আচ্ছা, মইও কলেজ গৈ আছো।
অ', তোমালোকৰ কলেজটো আমাৰ পৰা, আমাৰ কলেজৰ পৰা বেছি দূৰ নহয় ন?
নহয়, নহয়, বেছি দূৰ ন ওচৰতে হয়।
অ', অ'।
মানে মোৰ লগৰ এটাও যায় মোৰ লগত।
অ', অ'।
তাৰ মানে কমিউনিকেশ্যন স্কিলচটো বহুত বেয়া।
হয় নেকি?
অ' মানে বহুত চাই পাৰ্চন হয়, লাজুকী। অ' মানে যেনেকে আমি ধৰি লোৱা কোনোবাই কিবা কথা কৈ আছে এনে মানে ৰিপ্লাইটো দি দিওঁ ন' গপকতে। মানে সি মানে বেলেগে ক'লেও মানে মানে ক'ব নোৱাৰে মানে তাৰ ৰিপ্লাইটো দিব নোৱাৰে, বহুত লাজ কৰে।
অ'।
মানে মই লগৰটো মানে মোৰ আগৰ পৰাই এবছৰ হৈ গ'ল তাৰ লগত। থকা। মানে আগতে যে আছিলোঁ, আমাৰ ছিক্স মান্থলৈকে সি মানে মোৰ লগতো কথা পতা নাছিলে ফেচ টু ফেচ।
উম।
এতিয়া মানে লাহে লাহে অলপ কমফৰ্টেবল হৈছে কিন্তু মানে পোৱালিটোৱে মানে কথা পাতিব নাজানে ভালকে।
আচ্ছা।
সেইটোয়ে, মানে আজিৰ দিনততো কমিউনিকেশ্যন স্কিলচ লাগে চবকে।
সেইটোৱে সেইটোৱেই।
আৰু তুমি যেনেকে ভাবি লোৱা এতিয়া কলেজত আহিছা ন' কলেজৰ লগত ইণ্টাৰেকশচন কৰিব কাৰনে ষ্টোডেন্টচৰ লগতে হওক, টিচাৰ্ছৰ লগতে হওক কিবা প্ৰেক্টিকেল বাই বা হ'ব, তাততো ক'বই লাগিব ন' মুখৰে। তেতিয়াতো তাৰ বহুত হেৰি হব ন' বিপদত পৰিবহি মানুহটো।
উম, উম।
সেইটোৱে, মানে সৰুৰ পৰাই ডিচকাচ কৰিব লাগে এইবিলাক কমিউনিকেশ্যন স্কিলচ।
সেইটো, এইটো বহুত বহুত মানে ইম্পৰ্টেণ্ট হয়।
সেইটোয়ে, মই মানে তাক মানে এনেইতো বুজাই আছোঁ মানে কেনেকে কথা পাতিব লাগে, কি কৰিব লাগে তাক মানে অলপ আইডিয়া দি আছোঁ, হেল্প কৰি আছোঁ লগৰটোক। বাকী তোমাৰ তাত, বাকী তোমাৰ তাত কিবা আছে নেকি তেনেকুৱা লগৰ মানে সিনটৰো মানে অলপ
মোৰ এজন লগৰী এজনী আছে বাৰু।
অ'।
তাই, তাই কমিউনিকেশ্যনত বহুত ভাল মানে, তাই আনকি মানে ফৰেন মানুহবোৰৰ লগতো
মানে সেয়া কমিউনিকেট কৰিছে, তেনেকুৱা বহুত মাত বোল কৰাত তেনেকে বহুত ভাল। তাই।
অ' গম
তাই জেপানীজ, জেপানীজ আৰু কোৰিয়ান লেংগুৱেজো জানে। তে সেইটো বস্তু মানে আমিও বহুত ভালকৈ শিকিব লাগে তেনেকুৱা। এতিয়া, কমিউনিকেশ্যন স্কিল বহুত ভাল হয় এইবোৰ তেনেকৈ লেংগুৱেজ শিকিলে।
হুম। আকৌ তোমাৰ কি কয় মানে এইটো যে কমিউনেকেশ্যন স্কিলচটো এইটো সৰুৰ পৰাই ডেভলপ কৰিব লাগে।
অ', সেইটোৱেই।
সেইটোয়ে, আৰু মানে যেনেকে পোৱালী বিলাক কোনোবাই কোনোবাই সেইটো মানে সৰু পৰাই হয় মানে কথা পাতিবলৈ ইমান ভাল কমফৰ্টেবল নহয় হিহঁতে। মানে কথা পাতিবলে ভাল নাপায় অকলে অকলে থাকে ইনতে, চ' পোৱালী বিলাক ইফ অকলে অকলে থাকে কাৰো লগত কথা নাপাতে আৰু বেছি লগৰবিলাক নাই। ঠিক আছে কাৰো লগত কথা নাপাতে ত' টো কমেনিকেশ্যন স্কিলটো বহুত উইক হব কমজোৰ হ'ব। সেইটোৱে আৰু। হয় বাকী মই তাক কৈছোঁ এনেকৈ ফ্ৰী ক্লাচছেছ যে পাই তোমাৰ কমিউনিকেশ্যন স্কিল ডেভলপ কৰিবৰ কাৰণে অনলাইন।
হা? হা?
মই তাক কৈছো বাৰু এনেকে যে তোমাৰ কমিউনিকেশ্যন স্কিলছ ডেভেলপ কৰিবৰ কাৰণে ফ্ৰী ক্লাছেছ যে পায় অনলাইনত কৰিবলৈ তাক কৈছো মই। সেইটো এটাৰ স্কি স্কিল্ছখিনি ডেভলপ হ'ব তেতিয়া কমিউনিকেশ্যন স্কিলছখিনি।
উম, সেইটো ভাল কৰিছা বাৰু।
সেইটোৱে। বাকী তোমাৰোটো কমিউনিকেশ্যন স্কিলচটো ভাল তুমি স্পিচ কোৱা তেনেকে কলেজত গান গোৱা।
উম, উম।
তুমা এক্সপেৰিয়েন্চটো কব পাৰিবা নেকি?
সেইটো তোমাৰ মেইনলি চবতকৈ মেইনলিটো তোমাৰ কমিউনিকেশ্যনত কনফিডেণ্ট থাকিব লাগে, তুমি এজন পাৰ্চনৰ লগত কথা পাতিবলৈ কাৰণে চবতকৈ মেইন কনফিডেণ্ট ছেকেণ্ড হ'ল তোমাৰ ব্যৱহাৰ তোমাৰ এক্সপ্ৰেশ্যন। সেইবোৰেও বহুত মানে কথা ক'ব পাৰে যে মানে যে কি কি কৰিব লাগে মানুহৰ ওচৰত এতিয়া কেনেকে থাকিব লাগে সেইটো বস্তু বহুত ইম্পৰ্টেণ্ট কিন্তু এইবোৰ।
সোৱে, মানে আৰু মই তোমাক কিবা এটা টো ৰিপ্লাই কৰা নাই। যেনেকে কোন
হেল্ল'।
অ', তোমাৰ ভইচটো অকমান মানে কমকৈ আহি আছিলে।
অ', এতিয়া আহিছেনে?
অ', অ', আহিছে।
অ', এতিয়া মানে মই কি কৈ আছিলো, মানে কমিউনিকেশন স্কিলটো যে যাৰ কম থাকে
উম, উম।
যেনেকে ভাবি লোৱা মোৰ কমিউনিকেশ্যন স্কিলটো ক'ম, মই কথা পাতিব নোৱাৰো ইমান।
অ'।
ইণ্টাৰেক্ট কৰিব নোৱাৰো, চ' মানে যেনেকে মই তোমাক কিবা এটা কৈ আছোঁ। তোমাৰ কমিউনিকেশ্যন স্কিলচটো বেয়া, ঠিক আছে, তুমি মোৰ তাৰ ৰিপ্লাই দিয়া নাই, ত' এইটো অলপমান মানে ৰোদ হৈ যায় ন, কথাটো। এইটো বিহেভিয়াৰৰ ওপৰতো পৰে।
অ', সেইয়া। সেইটোৱে সেইবোৰ বহুত ইম্পৰ্টেণ্ট, ইম্পৰ্টেণ্ট আছে কমিউনিক
সেইটোৱে। এতিয়া তোমাৰ কলেজ পাইছে ল'ৰাটো এতিয়াও তাৰ মানে কমিউনিকেশ্যন স্কিলচটো নাই আৰু যেতিয়া ডাঙৰ হ'ব জব কৰিব তেতিয়াতটো তাৰ আৰু প্ৰব্লেম হ'ব।
সেইটোৱেটো।
সেইটোৱে আৰু চাকৰি কৰিলেতো ইণ্টাৰভিউ হয়ে।
সেয়াই তাত ইণ্টাৰভিউটো কমিউনিকেশ্যনেই লাগিব। মানুহবোৰে কিবা কথা সুধিব সি এতিয়া কথাবোৰ ক'ব নোৱাৰিলে যদি ল'ৰাটোৱে লাজ কৰে এতিয়া সেইটোতো নহ'ব না। সেইটো ৰিজেক্ট হৈ যাব এতিয়া সেইবোৰ বস্তুটো বহুত মানে দৰকাৰ। দৰকাৰ হ'ব বা ল'ৰাটো কোনোবা কিবা খেলত বোলে খেলে। সি যদি ক'ৰবাত বাহিৰত খেল খেলিব গ'ল। সেই ইংলিছত কথা পাতিব পাৰিব লাগিব না কোনোবা যদি নিউজ ৰিপৰ্টাৰে যদি কিবা কথা সুধে। তাক সেইখিনি তাৰ সেইখিনি বস্তুও থাকিব লাগিব। সেয়া সেইবোৰ বহুত ইম্পৰ্টেণ্ট কমিউনিকেশ্যন।
উম, বাকী মোৰ লগৰ এজনো আছিলে। মানে সি ফুটবল খেলে মোৰ লগত ময়ও মানে ফুটবল খেলো ন। চ' মানে ল'ৰাটো কি আছিল মোৰ মানে কমিউনিকেশ্যন স্কিলটো ভাল ন ত মই মানে ভালকে কথা পাতিব পাৰোঁ। চ' ল'ৰাজনৰ কি আছিলে মোৰ লগৰ জন আৰু এইটো এইজন বেলেগ লগৰ হা। চ' তাৰ কমিউনিকেশ্যন স্কিলচটো ইমান নাছিলে মানে মানে কথা বতৰা ইমান নাপাতে। ঠিক আছে, কিন্তু বহুত ভাল খেলে মোতকৈ ভাল খেলে কিন্তু যতি সি তাৰ কমিউনিকেশ্যন স্কিলছ নাই কথা ক'ব নোৱাৰে চ' এইকাৰণে তাক টিমতে চিলেক্ট নকৰিলে। ভাবা। চ' কিমান ইম্পৰ্টেণ্ট আজিৰ দিনত তোমাৰ কমিউনিকেশ্যন স্কিলচ।
সেইটোৱেটো।
আৰু তোমাৰ কিবা, কিবা চাকৰি থাকে য'ত কমিউনিকেশ্যন স্কিলছ লৈও চাকৰি পাই যায় তোমাৰ। ভাল কমিউনিকেশ্যন স্কিলছ থাকিলে।
অ'।
সেইটোৱে।
মোৰ বায়ে এতিয়া মানে চাগে পাব পাৰে এটা কামত সেইটো কামটো যদি মানে ইণ্টাৰভিউটো বহুত ভাল গৈছে কাৰণ বাৰ সেইটো কমিউনিকেশ্যন স্কিলটো বহুত ভাল পালে যোন যোনে ইণ্টাৰভিউ লৈছিলে সেই তেখেতবোৰে। সেইটোত পিছত বাক মানে কৈছে যে তোমাৰ এতিয়া এইটো বস্তু আমি এনেকে যোনটো আমি যোনটো বিচাৰিছিলোঁ তাতছেও ভাল পষ্টৰ কাৰণেহে তুমি এলিজিবল হয় তেনেকুৱা টাইপত হ'ব লাগে মানুহবোৰ।
অ', সেইটোৱে।
উম।
বাকী তোমাৰ মতে মানে কমিউনিকেশ্যন স্কিলছটো কেনেকে মানে ইম্প্ৰুভ কৰিব পাৰি।
কি কৈছা?
মানে তোমাৰ মতে কমিউনিকেশ্যন স্কিলচটো কেনেকে ইম্প্ৰুভ কৰিব পাৰি।
সেইটোত চবতকৈ মেইনলিটো তুমি আৰু ৰীডিং বুকস এণ্ড স্পীিকিং ৱেল লাউড।
অ'।
লাউড মন্ছ নট পূৰা চিললানা। একদম চিঞৰি দিয়াতটো নহয় বাৰু।
অ'।
কিন্তু মানে সেয়া আৰু অকণমান মানে বেছি অলপমান জোৰছে মানে পূৰা কনফিডেণ্টলি যোনটো জোৰত কয়। তেনেকৈ মানে অকণমান মানুহটোৱে জোৰত কথা ক'ব কব ক'ব লাগে।
আচ্ছা আচছা মানে আৰু তোমাৰ ডেইলি মানে প্ৰে্টিচ কৰোতে চব মানে তিনি চাৰিজন লগৰ বহাই লও সিহঁতৰ আগত কিবা এটা স্পিচ দিলে ইম্প্ৰুভ হ'ব। সেইটোৱে, মোৰ লগতোক কৈছোঁ মানে সি মোৰ বেলেগ নহ'লেও মোৰ আগতে তুমি কিবা এটা তাক টপিক দি দিওঁ। চ' সি টপিকৰ ভি সি কয় বাৰু সি পাৰিছে আগতকৈ ইম্প্ৰুভ হৈছে বাৰু তাৰ কমিউনিকেশ্যন স্কিলচটো।
অ', অ'।
অ', সেইটোৱে মোৰ আৰু লগৰ নিচিনা মোৰ ভাল লগৰ ন' চ' তাক হেল্প কৰি দিছোঁ নহ'লে তাৰ প্ৰব্লেম হ'ব আকৌ। লগত গৈ।
উম, উম।
সেইকাৰণে আৰু তোমাৰ। বাকী তোমাৰ কমিউনিকেশ্যন স্কিলচৰ তোমাৰ টেষ্টটোতো হয়? পৰীক্ষাবিলাক।
টো হয়তো।
তাৰ পৰীক্ষাতো মানে ভাল নম্বৰ অহা নাই আৰু মানে।
অ', অ'।
সেইটোৱে।
এটা তাক এটা কাম কৰিবা, তাক সেই মানুহবোৰৰ লগত বেছি কথা পাতিব দিবা, মানুহবোৰৰ লগত ইণ্টাৰেক্ট হ'ব দিবা। তেতিয়া সি তাৰ অকণমান কমিউনিকেশ্যন স্কিলটো অকণমান ভাল হ'ব।
সেইটোৱে।
তাক ঘূৰাব ফুৰাব অকণমান মানুহবোৰৰ লগত লগ কৰাবা, তেতিয়া তাৰ অকণমান কমিউিকেশ্যন স্কিলটো বহুত ভাল হ'ব।
আচ্ছা আচ্ছা গ'ম পাইছোঁ।
উম।
আচ্ছা। হ'ব দিয়া তেনে মই তাক মানে অলপমান ঘূৰাম-চোৰাম আৰু বেলেগ লগৰো তাৰ মানে ফ্ৰেণ্ডশ্বিপ বনাব দিম আৰু। লগৰবোৰ সেইটোৱে আৰু। আচ্ছা, হ'ব দিয়া থেংক ইউ।
অ', ঠিক আছে দিয়া।
অ', হ'ব দিয়া থেংক ইউ বাই বাই।
ঠিক আছে ঠিক আছে, বাই বাই।
উম, ধন্যবাদ।